হেল্ল' অ' ক
শুনিছা নহয়?
শুনিছোঁ অ' কোৱা?
অ', অ' খবৰ খাতি ভালনে?
খবৰ খাতি ভালেই। তোমাৰ?
অ' ভালেই বাৰু, ইমান দিন খবৰ এটাও নাই।
এইয়া সময় পোৱা নাই অ'।
অ' পিছে মোৰো এই নাম্বাৰটোও সলনি হ'ল।
হয়।
সেইকাৰণে মাৰিবলৈও পোৱা নাই।
আচ্ছা আচ্চা।
এ, মইনো কি এ, খেলকে চাই আছোঁ আৰু।
অ' ঠিকে আছে।
বহি পেলাই।
অ' এতিয়াতো ছামাৰ ভেকেশ্যন ন'? গৰমৰ বন্ধ।
সেইকাৰণে ঘৰলে উম, ঘৰলে আহিলোঁ বাৰু মই। উম।
আচ্ছা, ঘৰত গ'লা?
ফুৰিবলে একৈছ তাৰিখ মানহে যাম।
অ' ঠিকে আছে।
অ' এতিয়া ঘৰত আছোঁ, মানে এক একৈছ তাৰিখ অ' একৈছ তাৰিখ মানে শ্বিলং যোৱাৰ কথা এটা ভাবি আছোঁ মানে। অ' খেতি বাতি চলি আছে। অ' খেতি বাতি মানে আৰু দু বিঘা আছে উঠিবলৈ।
হয়। এই গৰম কেনেকুৱা?
তোমালোকৰ কৰিছে নেকি?
অ', আমাৰ কৰি আছে বাৰু।
এই গৰম আজি অত্যাধিক আৰু। অ', অ, ময়ো একে আমাৰ তিনিবিঘা আছে আৰু উঠিব।
হয়, হয়,
তাকে হে বৰ গৰম।
সেয়াই আৰু
বাকি কিবা খোৱা বোৱা কৰিলা?
খোৱা বোৱা চাহ খালোঁ। তুমি খালা?
অ', অ', ঠিকে আছে। অ', এয়া ময়ো এই খাই বৈ খেলকে চাই আছো আৰু টিভিতে।
আচ্ছা ঠিকে আছে। বাকী শিলং কেতিয়া যাবা?
বাকী খেতি কেনেকুৱা হৈছে?
খেতি ঠিকে আছে বাৰু অ',
অ', অ', অ', এই গৰমটো বেছি দিলে বেয়া পানীও শুকাই যাবলৈ লৈছে আকৌ।
হয় ৰ'দটো বেছি যে এতিয়া তোমাৰ, মানুহ ওলাবই পৰা নাই বাহিৰত।
সেইটোৱে অ', ৰ'দটো ক হয়, হয় তাকে আজিতো আৰু বহুত গৰম।
আজি আজি বহুত গৰম অ', আজিতো বৰষুণ নিদিয়ে বাৰু আজিও।
শুনিছা নে, অ',
শুনিছো শুনিছো।
আজি বৰষুণৰ আখা নাই তৰাহে ওলাই আছে।
হয়, এই গৰমটো বাঢ়িছে মানে মেইন তোমাৰ মানুহৰ গাতে এইটো দুখ। হেল্ল'
হয়, হয়, হয়, এইটো মানুহৰ গাতে দুখ অ' মানুহৰ গাত
হয়, এতিয়া পৰিৱেশটো ধৰা, গছ গছনি কাটিছে মানুহে।
এ তোমাৰ তোমাৰ হয়, হয়, সেইটোৱে ভুলতো।
হয়,
মানুহে নিজৰ নিজৰ ভুলৰ জহতে এতিয়া গৰমত পস্তাইছে।
এয়াই আৰু কি কবা।
সেইটো কথা হৈছে। উম, সে সেইকাৰণে খেতি চেতিও বেয়া হৈছে ন' এতিয়া গৰমটো ঘৰতে ঘৰতে। গৰমটো বাঢ়ি গৈছে খেতিটো হেৰি হৈ গৈছে।
সেইটোৱে এতিয়া খেতিটো তোমাৰ এনেকে ৰ'দ দি থাকিলে পানী নাইকিয়া হ'ব, তাৰপৰা মানুহে খেতি কৰিব নোৱাৰ নোৱাৰিব।
অ', হয়টো সেইটোৱে হয়, হয়।
বাকী তোমাৰ গৰু ছাগলী আছে নাই?
আছে, আছে।
গৰু গাখীৰ আছে?
গৰু আমাৰ তিনজন আছে আছে তিনজনি গৰু।
আচ্ছা গাখীৰটো ঘৰতে খোৱা নে বিক্ৰী কৰা?
ঘৰ, গাখীৰটো হেৰি বিক্ৰী কৰা নাযায় বাৰু তেনেকে।
হয়।
এই ওচৰতে মানে দুজনে লৈ থৈছে। অ', ঘৰতে মানে উ আৰু এই মানে কেতিয়াবা কেতিয়াবা ওচৰৰ পৰিয়ালৰ মানুহে নিয়েহি আৰু।
অ', ঠিকে আছে বাকী তোমালোকৰ যিটো খেতি কৰা যে।
তেনেকুৱা আহে এ এনেই হয়, হয়, হয়।
এই ধান ধানটো তোমালোকে ঘৰতে উৎপাদনৰ ধানতটো ঘৰতে ৰাখা নে নে বিক্ৰী কৰা।
ধানতটো আমাৰ হেৰি এই আমাৰ বেছি মাটি নাই নহয় ছবিঘাহে।
হয়। মানে ঘৰতে খাব হয় আৰু।
হয়, তাকেই ঘৰলৈ ঘৰ অ ঘৰলে হয় হয়।
হয়।
তাৰে যেনিবা হেৰি। ছবিঘাৰ কেতিয়াবা মানে এক দুই কুইণ্টেল বেচাটো হয় আৰু।
হয়, হয়, এইনে তোমালোকে খেতিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নে?
হা?
খেতিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা ন?
অ। নাই নাই নাই একদম সেইবিলাক আমাৰ ব্যৱহাৰ নহয় মানে।
হয়।
যিমান পাৰি এইটো মানে নেচাৰেল যোনটো সাৰ সেইটোহে আমাৰ। ব্যৱহাৰ কৰা হয়।
আচ্ছা, মানে জৈৱিক সাৰ ওপৰত নিৰ্ভৰশীলো তোমালোক।
হয় হয়।
ঠিকে আছে বাৰু ৰাসায়নিক এতিয়া হয় হয় ৰাসায়নিক ব্যৱহাৰৰ ফলত। তোমাৰ ধৰি মাটিৰ প্ৰদূষণ হয় বা সেইটো তোমাৰ বৰষুণ দিলে পানীত লগত গৈ নৈত। কৰে পানী প্ৰদূষণ হয়।
হয়, সেইটো মানুহৰ কাৰণেও বেয়া।
হয়, হয়।
বিভিন্ন উ অসুখ, বা কিবা কিবি বেমাৰত পৰিব লগা হয় সেইটো কাৰণেও। কাৰণ, সেই ৰাসায়নিক বোৰ। ৰাসায়ন।
হয় কোৱা?
যিহেতু, এতিয়া ৰা ৰাসায়নিক সাৰটোৱে ব্যৱস্থা কৰা আজিকালি বেছি।
উম, হয়, এতিয়া তোমাৰ ধৰা ইউৰিয়া বা এনেকুৱা ধৰণৰ সাৰসমূহ দিয়া হয়।
খাই মানে হেৰি হৈছে ন।
উম হয়।
হয়, হয়, এতিয়া সেইটো মানুহে খাওঁতে অকমান অসুবিধা হয়। তেনেকুৱা অসুবিধা পৰিলক্ষ। খতিজিকালি। আমাৰ নানিয়া চয়চম্পা। ৰঞ্জিত।
আচছা উম।
তেনেকুৱা কৰা হয় আৰু।
ঠিক আছে কিমানৰ?
আগতে এই টি জি পি বোলাটো কৰা হৈছিলে এটা।
হয়।
বছৰেক বছৰেত এতিয়া কিমান কম নছে। ছয় বিঘাত তোমাৰ কিমান। এঘাৰ কুইণ্টেল মান হয়গৈ আৰু। সেইটো, এঘাৰ কুইণ্টেল মান হয়গৈ অনুমানিত। তেনেকুৱা এটা উৎপাদন হয় যদি। ঘৰত পুখুৰীটোহে নাই মানে, এইটো খনা কথা ভাবি আছো মানে।
হয়।
তেতিয়া মীন পালন কৰিবলৈ অকমান সুবিধা হয় ঘৰতে।
উম, হয় হয়, তেতিয়া তোমাৰ মানে মৎস্যৰো বহুত উৎপাদন ন' বছৰত। যদি পুখুৰী এটাত
হয় হয়, সেইকাৰণে ভাল, সেইটো হয় বাৰু। এতিয়া আমি হেৰি কৰিবলৈ চাই আছো, অ', আমি উৎপাদন কৰিবলৈ বাৰু চাই আছো বৰ্তমান।
হয়।
উম, পুখুৰী খনাৰ কামটো আৰম্ভ হৈছে মানে।
বাকি, আৰু মানে, তোমালোক সম্পূৰ্ণ কৃষিৰ ওপৰতেই নিৰ্ভৰশীল নে?
নাই নাই, হেৰি কৃষিৰ ওপৰতে নিৰ্ভৰশীল বুলি ক'ব পাৰি আমাৰ, বেছি এতিয়া আমাৰ খেতিহে বেছি আৰু।
আচ্ছা, বাকী এনেই আৰু ছাগলী আছে নে ঘৰত?
ঘৰত ছাগলী নাই, গৰু আছে।
অ', ঠিকেই আছে।
এ গৰু মানে, এতিয়ালৈকে ছয় সাতজনী বেচা হ'ল বাৰু।
হয়।
ডাঙৰ মানে, বয়সো হ'ব হ'ল যে সেইকাৰণে।
মানে গৰুৰ পৰা যথেষ্ট লাভৱান হৈছে।
অ', হয় হয়, লাখ টকাৰ ওপৰত লাভ হ'ল বাৰু এতিয়ালৈকে।
আৰু তোমালোকে এইটো যিটো হাল বোৱা তাত তোমালোকে গৰুৱে হাল বোৱা, নে টেক
নাই নাই, অ', আমাৰ এতিয়া এইটো মানে অকমান অসুবিধা আমাৰ বলধ গৰু নাই মানে।
হয়, এইটো ট্ৰেকটৰ মানে ব্যৱহাৰ কৰে।
সেইকাৰণে এই টে অ', ট্ৰেক্টৰ এ ব্যৱহাৰ কৰো। কিন্তু, মানে কেতিয়াবা মানে, আগতে ওচৰতে মানে এই বলৎ গৰু আছিলে। হাল বায়, তেতিয়া আগতে সেই বলধ গৰুৰে হাল বোৱাৰ পিছত মানে লাষ্টৰ মাটিয়েই বোকা দিয়াটোহে টেক তৈয়াৰ কৰিছিলে।
অ', ঠিকে আছে।
তেনেকুৱা কৰা হৈছিলে আমাৰ।
হয় হয়।
মানে এই
তোমালোকে ঘৰৰ ঘৰ ঘৰতে ৰোৱে নে, নে মা মাহঁতে ৰোৱে, নে নে বেলেগ হাজিৰা লগোৱা।
অ' আমাৰ এই খেতিটো এতিয়া আধি নহয় মানে
হয়।
ঘৰৰ মানে, হেৰি মাহঁতৰ পৰা ধৰি মাহঁতৰ বায়েক, বা আইতাহঁতৰ পৰা ধৰি তেনেকে মিলি-জুলি ৰোৱা হয় আৰু।
আচ্ছা আচ্ছা, ঠিকে আছে বাৰু তেতিয়া। এনেই তোমাৰ এতিয়া হাজিৰা লগাবলৈ গ'লেওটো বহুত টকা গুচি যায়।
সেয়া ছয় বিঘা মাটি আৰু, সেইটোৱে হাজিৰাতটো বহুত যায়, আকৌ আধি দিলে আধা ধানতো দেখোন তেহেতকে দিব লগা হয়।
উম হয় হয়।
হয়, ঘৰলে অসুবিধাই হৈ যায়। যদি তোমাৰ বা বোলে মাটি বহুত, তেৰ চৈধ্য বিঘা তেতিয়া আধি লগোৱাাতটো বেলেগ। কথা ঘৰলেও হ'ল, তালেও হ'ল।
হয় হয়, তেতিয়া যথেষ্ট লাভ হয় বাৰু।
অ' তেতিয়াহ'লে আৰু এতিয়ানো কি ছবিঘা মতি দিনো তুমি আধি দি কি কৰিবা? এ, ভালকে আমাৰ নিজলৈকে নহ'ব ধান।
উম, হয় হয়।
আৰু এতিয়া বতৰৰ প্ৰকৃতিৰ যি ৰূপ।
তাকে আজি বৰষুণ কালি ৰ'দ তেনেকুৱা হৈ থাকে।
অ' সেইটোয়ে, খেতি যে হ'ব ভালকে তাৰ কোনো আশা নাই আজিকালি।
আৰুটো যোৱা বছৰ যিটোহে মানে ৰ'দ হ'ল খৰাং যি হ'ল
অ' যোৱা বছৰৰ মানুহেতো ভাবিছিলে ধান নহ'ব কিন্তু সেই ৰ'দ দিয়া বছৰটোতহে বেছি ভাল হ'ল খেতি।
যোৱাবাৰ আৰু তাতে এই এবিধ পোক, পোক ওলাইছে যে ধান খাবলে। তেতিয়া বহুতখিনি অনুষ্ঠিত হ'ল বাৰু।
অ' সেইটোও হ'ল দেই বহুতহ মই এইটো শুনিলোঁ কিন্তু আমাৰ এইফালে আকৌ সেই টো কম ওলাল।
অ' তাৰমানে তোমালোকৰ তাত তাত ইমান অনিষ্ট নাই হোৱা?
অনিষ্ট মানে হেৰি অ' আমাৰ অলপ ঘৰৰ আগলে কিছুমানৰ কৰিছে কিন্তু আমাৰ একেবাৰে ওচৰখিনি একেবাৰে নাই কৰা অনিষ্ট, এবাৰ যোৱা বছৰ। মানে পোকটোৰপৰা বাচি থাকিলে।
আচ্ছা। এতিয়া ভাত বনাইছেনে ঘৰত?
ভাত বনাইছোঁ মানে, এই মই বনাব লগা হৈছে আজি মায়ে নোৱাৰে।
অ' ঠিক আছে। কিহে বনাইছ?
ভাত আজি নিৰামিষ।
আচ্ছা।
বজাৰলে গৈ বজাৰলে গৈছিলোঁ মানে মাছ পুঠি বিচাৰি কিন্তু এই সৰু মাছ নাপালোঁ কাৰণে নানিলোঁ আৰু।
ঠিকে আছে গৰমত পইতা ভাতে খাব লাগে।
সেইটোৱে সেইটোৱে। অ' সেইটোৱে। আৰু ঘৰতো ক'লে নিৰামিষকে খা, নিৰামিষতে খাওঁ বুলি কৈছে।
হয় হয়।
সেইটো কথা অ'। বাকী তোমালোকৰ বনাইছে নেকি খোৱা বোৱা? ভাল ভাল ভাল। তোমালোকৰ? অ', অ' বাকী ঘৰত ভালেই নহয়? কিহেৰে বনাব ভাত নিৰামিষ নে আমিষ?
নিৰামিষ, নিৰামিষে হ'ব। এই গৰমত তুমি মাংসও খাব নোৱাৰা।
অ' নিৰামিষহে ভাল অ' বতৰৰ যি গৰম পৰিছে।
হয়, তাকেই।
এই গৰমত এই নিৰামিষ খোৱাই ভাল মানুহ।
হয়, এতিয়াতো তোমাৰ আৰু আৰু এতিয়াতো কঁঠাল কুটি ছিজন, কঁঠাল গুটিটো চবৰে ঘৰতে ওলাব।
অ' সেইটোৱে, দালিত দি খোৱা হৈছে বাৰু আমাৰ।
হয় হয়।
কঁঠাল গুটিটোতো খালেও ভাল স্বাস্থ্যৰ কাৰণে।
উম, হয়। তই কঁঠাল খোৱা নাই?
সেইটো কথা। ঘৰত মা, হা?
কঁঠাল খোৱানে?
কঠাল খোৱা হয় হয়।
আচ্ছা।
তোমালোকক অ খাওঁ খাওঁ। তোমালোকৰ ঘৰত মানুহ কিমাননো?
আমাৰ ঘৰত মানুহ পাঁচ জন।
সুধিছোৱে মানে গ' নাপাওঁ যে।
অ', ঠিকে আছে অ, পাঁচজন।
ঘৰত মানুহ